হেল্ল' শুনিছো-শুনিছো এই নেট, টো বেয়া যে কটা গল গ সেইকাৰণে আকৌ লগালো বাৰু,
অ, ভালেই কৰিলে।
কি কৰিছা মোক মোৰ মাতো শুনিছানে নাই।
মই শুনিছো-শুনিছো এতিয়া শুনিছো।
অ কি কৰিছা?
এ মই ভাত পানী খিনি বনাই থৈ আহি পেলাই বিচনাতে পৰিছোহি।
অ তুমি বনাইছা।
অ, মইয়ে বনাব লাগে এতিয়া অকলেহে থাকো মই আৰু। অহ,
হয় দিয়া।
এতিয়া তাকে ঘৰৰ সকলো মানে আমি তিনিটাই থাকোঁ যেতিয়া তাইকো বনাই কৰি পাব লগা হয়।
কেনেকুৱা গা মোৰ মাইনাজনি
ঠিকে আছে ঠিকে আছে
ন তাই বাইক তাইক ভাল খুৱালা
অ খালে খালে মানে কি হল -ছে এবোৰত এতিয়া ক'বালে কিবালে যাব লগা হৈ গলেও আমি তিনটা থাকো কাৰণে ইমান অসুবিধা নহয় তাইকো লৈ যাব লগা হয় আৰু তাই চব জেগাত তাই নাযায়
অ'।
তাই চব জেগাতে যাব নিবিচাৰে আৰু থাকিব নিবিচাৰে
দিগদাৰ হয় ন এই সৰু ছোৱালীটো অৱশ্যে সৰু ল'ৰা ছোৱালী আজিকালি ৰাখাটো দিগদাৰ -দাৰে নহয়
অ তাই চব জেগাত যাবও নিবিচাৰে থাকিবও নিবিচাৰে
তোমাৰ মাতো সুস্থ নে এতিয়া
মা এতিয়া সুস্থ সুস্থ সুস্থ অ পাৰো কিন্তু মানে কি হয় ভাইটিও ঘৰত থাকে ন
অ সেইটোও হয়
অকমান দিগদাৰ হৈ যায় মানে
তোমাৰ শাহুটো অলপ দূৰত থাকে ন
থাকে
অহা যোৱাটো কৰি থাকে
কৰে মানে দিনটোত কেতিয়াবা দুবাৰ তিনিবাৰ অহা যোৱা কৰে
যদি একো নাথাকে
এতিয়া মকা মেলাটোৱে লাগে তেনেকুৱা
অ অ কিন্তু মানে একো কিবা কামত কেতিয়াবা কিবা কাৰণে কৰে নহলে নাহেও কেতিয়াবা
অ এ তেখেতৰ গা মোৰ কেনেকুৱা এতিয়া
এতিয়া ঠিকে আছে কিন্তু ইয়াত নাই ঘৰত আছে অ পিছে এতিয়া হেৰি অ কওক অ কামলে ওলাই গৈছে আজি যি বৰষুণ প্ৰথমতেতো যাব পাৰিব বুলি ভাবাই নাছিলোঁ, তাৰপিছত মই বোলো ৰেইন কোটটোকে পিন্ধি যাওঁ। কৈছে অ মই মানে কি হ'ল একদম আৰু বেড কভাৰ দুখন একদম চাৰ্ফত দি থৈ দিছো আৰু মই কাপোৰ কেতিয়াবা চাৰ্ফত দিলেই আকৌ বৰষুণ দিয়ে
অ কিয়
এ নহয় এইকেইদিন এনেকুৱা বতৰ
থাকে অ এইকেইটা এইটো ছিজনটো আৰু এইটোতো বৰষুণৰ বৰ্ষাৰ ঋতুয়ে ন তাতে আৰু হেৰি ন আমটি চোৱাটোও লাগিছে
অ তাকে বৰষুণ দিয়া তাৰপিছত এতিয়া কি কৰিম কি কৰিম মোৰতো উপায় নাই লাষ্টত মই বোলো কিন্তু মই গা মই বোলো তুমি অকমান ৰখা মই গাটো ধো মই কাপোৰ নুধো মই এই ক'লো মানে কাৰণ তাই কেতিয়া ৰাখি দিব নহলে মই তাইক বাথৰুমত সোমোৱাই ল'ব লাগে পানী খিনিৰ মাজত মানে চৰিয়াটোতে বহাই লও
দিগদাৰ অকলশৰীয়া হ'লে
দিগদাৰ বাৰু, সেইটো কাৰণে তাইক মই একদম পুৰা কাপোৰখিনি ই-এওঁ থাকোঁতে একদম পুৰা ধুই ললোঁ।
উম
কাপোৰ খিনি ধুই লৈ পেলাই তাৰ পিছতে মোক কৈছে কি হৈছে কি হৈছে মোৰ বৰষুণ এৰিছে মই যাব লগা মই কৈছোঁ যাবা ৰ'বা - যাবা ৰবা মই বোলো মই একো কৰা নাই নহয় মই বোলো হেৰি গা ধুই এনেই -এনেই কৈছো কাৰণ বেট কভাৰ কেইখন ধুই নললে দিগদাৰ হব নহয়। তাৰপিছত আৰু পতা পত ধুইছো ধুই লৈ পেলাই মেলি লৈছো। মানে কি হয় য এই গৰম দিনত মানে তাইক হাগিছ বেছি পিন্ধাই থ'লে দিগদাৰ হৈ যায় মানে।
অ, হয়ো মাজে - মাজে নিপিন্ধাও ৰাখিব লাগে। এ মই তোমালৈ ফোন কৰিছিলো কিয় জানা
অ'।
তোমালোকৰ সেইফালে মানে মাহতৰ সেইফালে, হেৰি কিবা এই যে আমাৰ কাপোৰ বয় যে বিলাক কাপোৰ বিলাক যে, কাপোৰ মানুহ
অ', আছে বাৰু।
মোৰ মানে সেই অঁ চাদৰ মখ মেখেলা মান, চাদৰ মেখেলা দুযোৰ মান লাগিছিলে।
অ', অ'।
মানে বোৱা কাপোৰতো নিচিনা একো নহয় গম পাইছানে?
অ', নহয় নহয় নহয়।
যে বয় যে। মই ভাবিছো তেনেকে দুযোৰ মান কি লৈ ল'ব আৰু বোৱাৰ বাবদ নে কাপোৰকে লৈ কিছুমানে আকৌ কাপোৰেই লয় নহয়, দুযোৰ লগাই এইযোৰ
অ', সেই তেন-তেনেকেই লগাইছিলে বাৰু মোৰ মানে বৌ চিনাকি বৌ এজনী আছে লগাম বুলি কৈছা। মইও কৈছিলো। অ', বোলো এযোৰ বোলো আপুনি মানে আগৰ বাৰো এযোৰ দিছিলো, এযোৰ তেওঁ লৈছিলে, এযোৰ মই লৈছিলো।
এই ভাদ মাহ আহিলে মানে নামঘৰলৈ যোৱা কৰো যে মই, নামঘৰ আমাৰতো যায়ে আৰু আমাৰ লগৰ মানুহ বিলাক যায়ে তেনেকে। বেছি বয়সস্থ, আমাৰ লগৰ খিনিও যায় মানে।
এ যায়, উম।
ভালো লাগে, তাৰপিছতে এতিয়া অলপ বগা টাইপৰ বোৱা কাপোৰ হলে মানে কিবা নিজকে মই মানি মানি পাওঁ অ'।
অ', হয় হয়। কিন্তু এই আজিকালি প্ৰতি নিদিয়াও চাদৰ ওলাইছে সঁচাকে ধুনীয়া, বোৱা।
বহুত ধুনীয়া বহুত ধুনীয়া মই নিজেও দেখিছো অৱ।
জানো জানানে ববলে, জানা হয় কামৰ মাজতো মই কৰিলোগ কিন্তু
এ আমাৰ মায়ে জানে মই মানে মাক কৈ থাকো দেই।
উম।
তুমি বাদ দিয়া ববলে বুইছা নিজে একো এটা কৰিব নোৱাৰা বুম আগতে বৈছো বুলি ক'লে কি কি হ'ব আমি আজিলৈকে বোলো দেখাইে নাপালোঁ।
উম।
যেনেকে কওঁ। অৱ মায়ে বহোতে কিন্তু তাঁত ববলৈ হলেও বহুত শৈলী লাগে নহয় তাঁতৰ।
বহুত লাগে বহুত লাগে।
মানে এটা দুটা বস্তুৱে নহয়ে। আৰু সঁচা কথা ক'ব গলে, এই আমাৰ মাহঁতৰ মানে এ সেই বস্তুটোৰ প্ৰতি চাগে হেৰি নাই চখ' নাইকিয়া হৈ গ'ল শেষ হৈ গ'ল চাগে।
অ।
কাৰণ চখ থকাহেতেনো এনেও মানুহে এইবিলাক বস্তু কেতিয়াও এৰিব নোৱাৰে ন।
হয় চাগৈ আৰু কেতিয়াবা বেমাৰেও মানুহৰ চখ বিলাক মানে
সেইটোও হয়। কাৰণ এই শ্লিপ ডিচ টাইপৰ সেইবিলাক আছেই নহয় বেমাৰ আজাৰ।
সেইটো কথা অ এনেকুৱা বেমাৰ বিলাক থাকিলেটো মনটো ভাঙি যায় ন।
টো প্ৰয়োযনে হয় নে নহয়, তলত বহিব লাগিব ব তুলিবলৈ।
হু
তাৰপিছত ইফালেটো ভৰিখনতো মাৰি দিব লাগিব।
ই তেন্ত নোৱাৰিব মাৰটো ভৰিও বিষ আছে তোমাৰ মাৰ।
উম ভৰিৰ বিষ, গেৰুৱা বিষ, আমাৰ মায়ে এক্সাৰচাইজ কৰি-কৰি-কৰি-কৰি তেওঁ এতিয়া অলপমান ভাল পাইছে।
তেখেতৰ সেই কাৰণে মনতটো ভাঙি গৈছে দিয়া একো নকবা। কাৰণ শৰীৰে পাৰালৈকেহে আৰু কাম কৰিব মানুহে। দেহাটো কষ্ট কৰি পেলাই লগোৱা চোন। এযোৰ কাপোৰৰ কাৰণে যদি দেহাটোক কেলে কষ্ট দিব আকৌ হিতে বিপৰীত হব গম পাইছা।
কিন্তু মোৰ যে শিকিবলৈ বহুত মন আছিলে, মোৰ আইতাই- হয়, মইতো শিকাম শিকাম কিন্তু আইতা মৰি গ'ল মোক শিক্ষাব নোৱাৰিলে।
উম
মই এনে বওঁ, মানুহে লগাই থৈ দিলে মই বৈ দিব পাৰিম। কিন্তু একদম প প্ৰথম আৰম্ভণিৰ পৰা ব তুলৰ পৰা কিবা কিবি ৰাস তুলাবো সেইবোৰ মই নাজানো মানে।
এ তোমাক এতিয়া মই সঁচা কথা এটা কওঁনে বাৰু মই ফুল মই ফুল তুলিব জানো বহুত ডাঙৰ ডাঙৰ ফুল- তুলিব জানো কিন্তু মই কাপোৰখন প্ৰথমৰ পৰা একেবাৰে নাজানো কেনেকে লগাই কি কৰে। গম পাইছানে মই ফুলতটো বাছি - তুলিব পাৰো, মই যদি জানা হয় নহয়, মইও মানে হাজাৰ কামৰ মাজতো মই কিন্তু লগা লগাই জানানে। মোৰ মানে এনেকুৱা কামৰ প্ৰতি চখ আছে বাৰু আগতেটো উঠি উঠি মই নিজে ঘৰতে চুৱেটাৰ কাটো। মই ল'ৰাক মানে কিমান-
অ
সেইপিনে হোৱা নাই নহয় মই হেৰি কৰি দিয়া। এ নি চুৱেটাৰ পিন্ধা।
অ, অ
শোক এটা আছিলে মানে মোৰ কিন্তু মই নাজানো।
বাকী আপুনি ভাত -পানী খালে নি?
টো মই খোৱা নাই। টো বনাই গৈ থৈ দিম আৰু অকমান অকমান ৰেষ্ট লৈ পেলাই তাৰপৰা মোৰো নাই চাওঁ কথাটো মনত পৰিবলৈ নাই মই এমএলএ ক ফোনটো লগাওচোন। তেওঁলোকক মানে তেনেকুৱা আছে এইটো কাৰণেহে
এতিয়া বতাহ পিছে কেনেকুৱা?
এতিয়া ৰ'দ আমাৰ এইফালে।
ৰ'দ দিনা নে?
ৰ' দিছে আকৌ।
অ আমাৰ এইফালে ৰ'দ দি ছিলে বাৰু কিন্তু এতিয়া আকৌ বতৰটো তেনেকুৱা কৈ আহিছে।
অ নাই গৰম একদম ৰ'দ ডাল দিছে এতিয়া টেক টেকৈ গৰম।
একদম পুৰা ৰ'দ দিলে।
পূৰা ৰ'দ।
দিয়াচোন আমাৰ আকৌ ক'লা মোলা কৰি আহিছে।
উম।
ঐ যিখন শুকালে শুকালে এতিয়া আগফালে আকৌ আলাই থৈ দিব লাগিব আনি পেলাই যি দেখিছো।
উম উম সেই তেনেকে বতাহতে হেৰি আছে যদি বান্দটোতে মেলি পেলাই ৰছী এডাল তৰি-
তেনেকৈ ৰছীডাল দি পেলাই মেলি থৈ দিওঁ পিছত- মানে গৈ পেলাই হেৰি হৈ যায় গে ৰাতিটো থৈ দিওঁ মই।
কেনেকুৱাও কৰোঁ কেতিয়াবা ৰাতি।
অৱ। মই, কেতিয়াবা মানে ৰাত ৰাতি বাহিৰতে থৈ দিওঁ।
অৱ, মই আকৌ বাহিৰত কাপোৰ নথওঁ দেই।
বাহিৰত মানে, আমাৰ গ্লীলৰ ভিতৰত।
অ গ্লীলৰ ভিতৰত যেতিয়া আৰু
অ' গ্ৰীলৰ ভিতৰত মানে নহয়। সেইয়াই আৰু আগফালে গ্ৰীলৰ ভিতৰত মানে। বাৰাণ্ডাতে এনেকে মেলি থৈ দিওঁ। মেলি থৈ দিলে মানে, অ' বাহিৰৰ পৰা বতাহটো মাৰি থাক যে ৰাতিৰ ভিতৰত শুকাই যায় মানে, যিকন নুশুকোৱা হৈ থাকে, সেইখনণ শুকাই যায়। কিন্তু মই সেই ঠাণ্ডা দিনত সেইবোৰ নকৰো আকৌ। ঠাণ্ডা দিনত ৰাতিপুৱাই ৰাতিপুৱাই ৰ'দ। তুলাই নাই আৰু মই কেতিয়াবা ভাবো দেই, ঠাণ্ডা দিনত চাল্লা ইমান ঠাণ্ডা লাগে ফেনখন। কি একত দিবলৈও দিগদাৰ। ইমান দিগদাৰ, এতিয়া বোলো গৰম দিনত, ফেন একত কিত? পাছত লগালেও গাত বাঁহ নলয়।
ফেন, হেৰি কি বতাহে নালাগে অ'।
বতাহে নালাগে, এনেকুৱা অশইন‌ অশান্তিকৰ।
হো হো
কম, দিগদাৰ। কম দিগদাৰ বোলো, এই গেলা গৰমত।
দিগদাৰ উপায়তো নাই ন, ঋতুভেদে আমি তেনেকে চলিবই লাগিব আৰু।
এইটোৱেই। দিগদাৰ এইবিলাকৰ পা
এইটো কি বনালা বোলে?
এ, ভাজি বনাই থোৱা আছে। অথনিয়ে সৰু আলু গুটি ভাজাও আছিলেই। এতিয়া আৰু কি? গ'ল আৰু তাকে দালি চালি বনাইছে তেনেকেই খাম আও
সৰু আলুটো ভাজিলে বৰ ভাল লাগে দে খাই। মই বৰ ভাল পাওঁ, সেইটো।
ভালেই লাগে বা, বাৰু দিয়ক ঠিক আছে ন।
চাগে এবাৰু হ'ব দিয়া, তুমি খালি এইটো খবৰ।
অ' খবৰ কৰি মই আপোনাক জনাম মই ফোন কৰি পেলাই, মই আজিয়ে খবৰ দিম দিয়ক আপ
ঠিক আছে, মোক আজিয়ে দিবাচোন খবৰটো ন হ'ব দিয়া।